হেল্ল'।
অহ, ঠিক হ'ল। কি হৈছিলা?
এ, কিবা এটা দেখ খুয়ায় আছিলে তো। অ।
কিবা পিতিকিলি, কিবা পিত তিকি দে নে নিজে ঠিক হ'ল।
নিজে ঠিক হ'ল, নিজে ঠিক হ'ল। অ।
ভাত কিহে খালি?
ভাত, মাটি দালি, তাৰপিছে বেঙেনা, আলু পিটিকা, তিতাকেৰেলা, আলুকেইটি ভাজি আৰু
ইমন মাটিদাইল খাৱহতনে সদায়।
বুইজনীয়ে আকৌ মাটিডদালিহে ভাল পায়।
কেনি গ'ল বুইছ, টি ভি চাই আছে চাগে।
না, শুই আছিলে।
কেলে শুই আছে?
এনে শুই আছে।
উম। আহাত বোৰে কি কৰিছে?
ছোৱালীয়ে, গুদোৱে গৈ পেলাই হৌ হেঁয় ঘৰ পৰা কুকুৰ এটা আনিছেনে, গোবিনৰ ঘৰ পৰা।
কি কুকু বিলতি নে এ এনেকুৱা হেই কুকু?
মাজনী কিনিয়ে আনিছিলে।
অ
তাৰপৰা পোৱালিটো এতিয়া আকৌ ক'তনো ঘাই খালে পোৱালি দুটা দিছিলে এটা মৰি থাকিলে এটা আছে এতিয়া সেইটোকে লৈ আহিছে ই।
মতা নে মাইকী?
মতা বেজী দিয়া পোৱালি নহয় বাৰু
অহ
ত নেকুৱা তই কিহেদি খালি ভাত?
আমাহ দাইল জাতিলাও দাবটি আলু ভাজি লাও অল ভাত চাত খাবলৈ মন নি জনে কাল এপ ভালেই লব নে মনটোকে ছাগলী পজা এইটো জগানো হৈছিলে কেইদিন ঘাঁহ ধৰাই নাই তই এটা হাগৰনি টেঙা খুৱাইছো হেৰি কৰিছো নাই কিবা কলপতীয়া কলপতীয়া হাগিছা হাগিবৰ সময়ত চিঞ লগাব।
আমাৰ এটা তেনেকে এজনী গুচিয়েই গ'লগৈ। তেপ ফুলি গ'লা আৰু কিবা ভাগিছে দিনা হেৰি মানুহৰ সগা লেখীয়া আৰু
অ গছ পাতৰ সেউজীয়া সেউজীয়া হাগিছে অ
আমাৰাজনী কিবা মুগা টাইপৰ হাগিছিল।
তাকেগতি ঘৰতে থাকে কি কৰনো কি বেমাৰ লাগিছেহি জানো।
উম। কাইলৈ বৰসবৰ আছে নহয় বোলে। কাইলৈ বোলো বৰসবাহ নহয়।
মাতিছে জানো কেনেকে হয় একৈ চ বসবাহটো খাই দিনটাকে গুচি যাবি দিনটোকে লগত লৈ আহিবি আৰু বিয়া আছে জানো কি কয় সি কব ন তাকো মাতিছিলে ব সিদিখন পিকুৱে তসবাহ খাইবেলাক বেছি যদি থাকিব নালাগে ঘৰত এখনদি
আমাৰ আকৌ মাতিছে এতিয়া কি ক গৰিকেইটাবলৈ কৈছোঁ মই
অ। উম।
সাৰি বোলো ছোৱালীৰ লগত বাগানন্দ মাৰিবোলো আছে।
উম।
অতনি ফোন কৰিছে ছোৱালীয়ে।
এই সেইজনী যিহে কথা সেইদিনাখন মোক কৈছে হেৰি এই জেঠাই দেওবাৰে আমাৰ বস বা ভাও নাহিবি হেৰি ডিম্পুকো লৈ আহিবি মুনুকো লৈ আহিবি বাবলুকো লৈ আহিবি মোৱাকে হাঁহিছে চবক কণ কৰিছে পুতলিকো মাতিছে হেনো ফোন কৰি।
সকামত যাওঁতে বুঢ়াটোলৈ কিবা ভাজি লৈছিল টিফিনটোত।
অহ।
তাৰ পৰা মই বো টিফিনটো দিপঠাও গাখীৰ ভৰাব লাগে ঘৰত বোলো।
উম।
তাৰপিছতে তাই কৈছে টিফিন দিবলৈ নাই বসবাহাত আহিবি যে টিফিন টিফিনটো লৈ যাবি অঁ তহঁতি টিফিনটো লৈ যাবি।
উম।
কালি ন তাহানী আকৌ টিফিনটো পিকুৱে লৈ আহিছিলনে। টিফিন এইে আৰু খেৰালি ফুল কেইিবা মানে।
অ
তাৰপিছতে কালি আকৌ ফোন কৰি কৈছে টিফিন পিঠাইছিলোঁ বহব বসবাহ তহঁ গাখীৰ ভৰাই লৈ আহিবি বোলে ভতে গাখীৰ ম'বাই লৈ আহিবি বোলে
আহ
অ বোলো ধত তুল দবল নাই বোলো
উ বেলেগ কথাও যে বেলেগ কথা ডাঙৰ এক আদিতে থাকিব কোনটো লগালে তাইহে কথা
উম
তহঁত এতিয়া গৰুজনী কি ভাল নিজে হল
আমাৰ নিজে ভাল হ'ল ন এদিনহে লেঙৰাল ঠেংটো আগ ঠেংটো জেঙা মানে একেবাৰে দাঙিবই নোৱাৰে ভৰিটো মই
আহ
তাৰপৰা যেনিবা পিছদিনাখন দেখিছোঁ আৰু সন্ধিয়া লগা আকৌ চৰি চৰি আহিছে ভালেই ভৰিটো তেওঁ এতিয়া গা নুমবোৰ অকণমান হেৰি হৈ আছে বাৰু কিন্তু ভৰি চৰিও খোচটোচ ঠিক আহিছে
অ সেই ল
এ আমাৰ এইখিনিটো ৰাত লগৰ ঘ এটা গোটেই টেমুনা টমুন পাতি আছে গৰু গৰু পোৱিটো গোটেই
আমাৰ ইয়াতো চবৰে ঘৰে ঘৰে
এহঁতি কিছছে বোলে ঘৰলৈ এদিন নাহিলে বোলে মহে খালে নেকি গ পোৱালি বোলে
ই হ নহ
গোটেই নায়ে বগা পোৱালি গোটেই টেমুনাথন গোটেই গাটো
উম আমাৰ প্ৰথমতে সেই গাঁঠিটোতহে হ'ল ৰা মেলিছো লেঙু আছে ত তপা কাঁঠিটো দেখোন সদিনাখন এপা গোহালি পৰা ওলোৱা নাই আৰু তাৰপা সদিনাখন বেজি দিয়াৰ পাছতে ভাল চ অকমান খোজ কাতলো আঢিলে মাক কচ হ'লেও গ'ল খোজকাঢ়ি দানাকণো গোলৰ তাৰপা আকৌ গোহালি সোমালা আৰু অ
ডাঙৰ গৰু নহোৱা নাই পোৱালিবিলাকৰ বেছি
পোৱালি প অ
উম
পা আকৌ এ দেখন অৱস্থা বেয়া আহে গা গোটেইখন কালি দেখিছো আৰুদম টান টান হৈ গৈছে কিবা গুটি ফুলি ফুলি আগতে মানে যত ত'ত গুটি গুটি গা টেমনা টেমুনকে হৈছিলে এতিয়া গোটেই গা এডাল কিবা ফুলিবা দি গৈছে ছত মাহী ছতহা চত মাহী বিহি পানী দি থাকিব চকু পানী ব থাকে বেয়াও লাগে প পৰ ব থাকিব
আমাৰ ইতৰ ঘৰৰ এটা পোৱালি মৰিয়ে থাকিলে
ক
আমাৰ ইতে অৰুণা বাটকৰ ঘৰত
এটো হ'লে আ ডাক্তৰে কোৱা মতে বৰ মৰা দম দমা ভাল আগত থাকিলে ভাল হ'ব এতিয়া সিদিনাখন ডাক্তৰে কৈ থৈ গৈছে এয়াই লাষ্ট ট্ৰিটমেণ্ট আৰু আৰু ইয়াতকেও হেৰি নাই আৰু। লাকত আছে যদি ভাল হব আৰু নাই যদি নাই আৰু গোটেই খন নাকে চাকে মুখে জিভাখন বাৰু ঠিকে আছে। জিভাখনে হেৰি হোৱা হলে খাব হেৰি কৰিব নোৱাৰিব নহয়। বিষতহে সি মানে হেৰি কৰিব পৰা নাই। গাখীৰটো টানিব নাগদি নাকে চাকে থুতৰি চুতৰি হৈ যোৱা নাই জানো। জিভাৰখন চুই মোক চেলেকিছে জিভাখন ভাল নহয় কলৰ কাৰণে।
আমাৰ মেকুৰী এজনী কিনো হ'ল মানুহে মাৰিলৈ বুলি ভাবিছোঁ, নহয় বেমাৰে আহিছে। চকু এটা গোটেই ওলাই গ'ল আগ গোটেই মুখখন গোটেই চিগি গৈছে।
উম।
মান মই ভাবিছোঁ কোনোবাই মাৰিলে নেকি নহয়, এতিয়া বহুতো মেকুৰী তেনেকুৱা হৈছে বোলে। একেদিনা ভিতৰত এই চকুটো গোটেইটো ওলাই গ'ল আও।
এটা কি দেখে নে নেদেখে। বাহিৰলে
এটা চকুৱে নেদেখেই নাই ঘৰত বহুত দিন কি কালিৰ পৰা দেখাই নাই বোলো মৰিলেই নে কিয়ে নে এইজনী। খাবই নোৱাৰে আকৌ মোখ চোখ গোটেই ছিগাৰেট আও জিভা উলিয়াই আছে তেনেকেই
বেমাৰটো হৈছে।
যানো পাই। বাবলু অঁ ডিম্পু আহিলে তেতিয়া আহিবি তহঁত নেকি
মোৰ সিদ্ধান্ত হোৱা নাই তাকহে পিকুৱে কৈছে আহিবলৈ মই নাহিলে বেয়া পাম সি আকৌ ৰিফাইনেৰত হেনো কাম কৰে হেৰি পিকু তাত কৰবাত হেৰি আছে নেকি খবৰ দিবলৈ কৈছে ওলাব হেনো মই এতিয়া কব নোৱাৰিম নহয়বা কম্পিউটাৰ চলাব পাৰে নে সুধিছে অলপ চলপ পাৰো আৰু বোলে তেনেকুৱা হেৰি এটা আছে বুলি কৈছে জানো এতিয়া কি কয় কালি কথা পাতিম বুলি কৈছিলে পাতিলে নাই গম নাপাওঁ কাইলৈ বোলে ইমান সময় পাতিম সিদিনাখন আমাৰ ঘৰই কৰিছিলে যেনিবা। এতিয়া পাৰিলেনে নাই সেইটো গম নাপাও। বিয়া আছে বুলি কৈছে কাইলৈ পা
অ ডিম্বু বিয়া আছে।
উম তালৈ বিয়ালৈ গধূলি যাবা বোলে দিনটো বৰ সবাস খাই কৰি বোলে
লৰা কেতিয়া পালেহি?
এ আহি পাই মই তাই নথওঁগেইটাত দু তাক ভাব দিলো মোৰ ফোনটো লগাচোন আকৌ চ কিবা কিবি চাই আটাতকৈ দি থাব নালাগে এতিয়া লগা শিকাই দে আ শিকাই আছিলে মোৰ নাম্বাৰ পিটিকিব লাগে তোৰ নাম্বাৰটো পিটিকিব লাগিব আকৌ কেনেকে শিকিব লাগে ভালকে শিকাই দে বোলো।
আহাৰৰ চাৰি তাৰিখ বৰসভা ভাওনা
অ
তাকে শুকুবাৰ পৰিছে।
উম। আমাৰ ইয়াতো আজি হয়। পঠিয়াছো বুলি কয় তাত আছে বৰসবৰ নাই এতিয়া ৰাইজৰ ৰাইজৰ নহয় বাৰু হেৰি হয় কাৰবাৰ পাত পতা ভাওনা নেকি।
কিন্তু এইটো মলমাহ নহয় জানো
মল মাহে ৰাইজৰ নহয়। দিনত বৰসবাহ ৰাতিলে ভাওনা কাৰাবাৰ ঘৰুৱা ভাওনা হয়' নেকি ৰাইজৰ হোৱা হলে সেইহতে নহয় মল মাহল নোপাতে নহয়।
কালি আমাৰ এইখিনি আাছিলে হেই নামৰ খেলৰ
অ নম